হেল্ল' হয়, হয় শুনি আছে?
হয়, হয়।
অ' ত' আমি এটা বিষয় লৈ আলোচনা কৰিম তেন্তে।
হয়, হয় কওকচোন।
হয়। ত' আমাৰ বিষয়টো ল'ম আমি যেনেকৈ গছ গছনিৰ পৰা আমি কি কি উপাৰ্জন কৰিব পাৰো মানে গছ গছনি ৰোৱাৰ পৰা বা ডাঙৰ ডাঙৰ গছ যেনেকৈ আমাৰ পৰ পৰম্পৰাগত আমাৰ ঘৰবিলাক যে বনাওঁ আমি। আগৰ দিনত বহুত দেখা পাইছিলো মান কাৰণ
হয়।
আগত মানে বহুত আমাৰ গছ গছনিবিলাক বহুত আছিলে জংঘল বহুত আছিল অসমত তো তাৰ পৰা। কি আমি দেখা পাওঁ যে আমাৰ যোনটো অসমীয়া সমাজত বেছিভাগটো আমাৰ আমাৰ গছৰ পৰা যিবিলাক আমি তক্টা, বাটাম এইবিলাক বনাওঁ। সেইবিলাকৰ পৰাই আমি গছ বা ঘৰ বিলাক বনোৱা গৈছিলে ত' আৰু কি কি গছে কি কি মানে ফাৰ্ণিচাৰ নিচিনা ঘৰত আমি যোনটো ব্যৱহাৰ কৰোঁ। তেনেকৈ চেয়াৰ টেবুল এইবিলাক কি কি কছাৰী দি বনাইছিল বা তাৰ উপৰিও মানে আমাৰ গছপুলি ৰুৱ, ৰুই কিনি বা গছপুলি আমি জগাই আমি কেনেকৈ মানে গছটো ডাঙৰ দীঘল কৰিব পাৰোঁ বা আমি কেনেকৈ আমি বিক্ৰী কৰিব পাৰোঁ গছপুলিবিলাক তো ইয়াৰ বিষয়ে অলপ কথা পাতিম তেতিয়াহ'লে আপুনি অ' এইটো কওক আমি গছ পুলি ৰুই বা গছ পুলি আমি যদি ব্যৱসায় কৰোঁ ত' আমি কেনেকৈ মানে আমি আমাৰ অৰ্থনৈতিক ক্ষেত্ৰত কেনেকৈ লাভদায়ক হ'ব? ইয়াৰ বিষয়ে অলপ অ' ব্যাখ্যা কৰক।
হয়। হয় আপোনাৰ মই প্ৰশ্নটি মানে মই এনেদৰে বুজি লৈছো যে গছ গছনি পৰা আমি কেনেকৈ লাভান্বিত হ'ব পাৰো সেইটো কৈছে হয় নে? অ', অ' যদি আমি আজিকালিৰ দিনত চাওঁ মানে মই যোনটো মানে মই ভাল পোৱাৰ কথা কৈছোঁ দেই, মানে মই নিজে ভাল পাওঁ, মানে আজিকালি আপোনাৰ ধৰি লওক মানিপ্লানণ্ট বা কিছুমান স্পাইডাৰ প্লান্ট বা স্নেক প্লান্ট বা বহুতো ধৰণৰ এল'ভেৰা আদি।
চাহিদা মানে দিনক দিনে বাঢ়ি গৈছে মানে অসমত।
হয়, হয়।
অ' এই গছবোৰ মানে কম ঠাইতে সহজে ডাঙৰ কৰিব পাৰি। মানে ঘৰৰ ভিতৰত ৰাখিব পাৰি অফিচ, কাৰ্যালয়, দোকান সজাবলৈ মানে ব্যৱহাৰ কৰা হয়। আৰু মানে বিশেষ একো কষ্ট নাই মানে সৰু টাব এটাত মানে গছ এডাল ৰুলেই হ'ল আৰু একোয়ে নাই মানে মই নিজে ঘৰত ৰুইছোঁ মানে এটা মানে ধৰি লওক এ বটল এটা কাটি মাটি অলপ ভৰালে আৰু গছডাল থৈ দিলে অলপ পানী দিলে বাচ সেইখিনিয়ে একো সূৰ্যৰ পোহৰো নালাগে ইমান, একোৱে যত্ন নাই মানে নিজে গজি থাকে হয়। ত' তাৰে পৰাও মানে আমি সেইখিনি কাম কৰিয় আমি মানে গছজোপা বেচিবও পাৰো লগতে মানে। এটা উপাৰ্জনৰ পথ আমি বাচি ল'ব পাৰো মানে।
হয়।
আৰু যদি আৰু যদি মই ফুলৰ কথা কওঁ মানে আজিকালি গোলাপৰ ফুল জবা ফুল। আৰু আপোনাৰ নতুনকৈ বগেন ভেলিয়া বহুত মানে বা সূৰ্যমুখী বা ৰজনীগন্ধা। আদি ফুলৰ মানে চাহিদা আজিকালি দিন দিনেহে বৃদ্ধি পাইছে। লগতে। আপোনাৰ ধৰি লওক বিয়া পূজা পাৰ্বণ অনুষ্ঠান বাগিচা সজোৱাৰ বাবে এই গছ। পুলি বা এই ফুলৰ মানে বহুত চাহিদা আছে মানে। মানে ইয়াৰ জৰিয়তেো মানে এটা উপাৰ্জন কৰিব পাৰি আৰু।
হয়।
আৰু যদি মই ঔষধি গছৰ কথা কওঁ যেনেকে তুলসী নিম এল'ভেৰা অশ্বগন্ধা। বা পুদিনা।
হয়।
আদি মানে উদ্ভিদৰো মানে বহুত মূল্ আছে মানে যেনেকে আদাও এটা তাৰে ভিতৰত। পাৰে এইবোৰ মানে ধৰি লওক আপোনাৰ। হাৰ্বেল বা আকচমেটিক হিচাপত মানে। আজিকালি মানে লাগে মানে প্ৰয়োজন মানে দৰকাৰ। তো ইয়াৰেও এইবোৰ বেছিও মানে আমি। ফাৰ্মাচিষ্ট এজনক হওক বা এনে কনটেক্ কৰি আমি লাভ। কৰিব পাৰো মানে। আৰু যদি সাধাৰণ কথা এইটো চবেই জানে বাৰু যে আম নেমু কমলা। বা কলগছ তাৰে পৰা ফল মূল উৎপাদন কৰি মাতি থাকিলে আৰু। তো আমি এইবিলাক বিক্ৰী কৰিব পাৰোঁ আৰু। অ হয় লগতে এইবিলাকতো আমি জানো যে বিলাহী বেঙেনা জলকীয়া এইবিলাক। অ মানে গুটি পেলে হ'ল আৰু বা পালেং খা অলপ। কষ্ট আছে অঁ তাৰ জৰিয়তে। ত মানে হয় বজাৰত মানে বিক্ৰী কৰিব পাৰি আৰু আপোনাৰ। মানে বিক্ৰী কৰাৰ মাধ্্যমো আজিকালি বহুত আছে ধৰি লওক ফেচবুক আছে বা। আপোনাৰ ইনষ্টাগ্ৰামত বা অন্য কিছুমান সামাজিক মাধ্যম আছে। য'ত মানে আপুনি গছ পুলিয়ে নহয় গছৰ তাপ। এই বা আপোনাৰ জৈৱিক সাৰতটো মানে জৈৱিক সাৰ আৰু। এ এইবিলাক মানে মানুহে কৰিয়ে আছে আজিকালি মানে বিভিন্ন দেশত মানে পঠিয়াই আছে। আৰু মানুহ বিলাকে কিনিও আছে মানে।
হয়।
অঁ আৰু আৰু। ধৰি লওক এটা লেণ্ডস্কেপিং বুলি আছোঁ যিবিলাকে মানে উদ্ভিদৰ বিষয়ে ভালদৰে জ্ঞান আছে। তেওঁলোকে ঘৰ হোটেল কাৰ্যালয় বিদ। া আিত মানে বাগিচাৰিজাইন কৰিব পাৰে মান। বাগিচাখন কেনেকুৱা বনাব লাগে তাৰে কিছুমানে মানে কৰ্মক্ষেত্ৰ হিচাপতি বাছি লয় আৰু। আৰু যদি। মই শেষত কওঁ আৰু যে উদ্ভিদে কেৱল মানে অকল। উদ্ভিদ বোলা বস্তুটো এনেকুৱা বস্তুে যে। টকা উপাৰ্জনে নহয় মানে অক্সিজেন দিয়ে আৰু মানসিক চাপ। কমাই আৰু ঘৰৰ সৌন্দৰ্য বৃদ্ধি কৰে। আৰু লগতে তাপমাত্ৰা কমাই মানে জাগাটোৰ।
হয়, হয়।
অ, আৰু যদি মই একদম শেষ কৰোঁ আৰু তেনেহ'লে, ঘৰুৱা আৰু বাহিৰৰ উদ্ভিদৰ যত্ন লোৱা যত্ন ল'ব লাগে। আৰু লগতে এটা কম পুজিৰ জৰিয়তে, আমি মানে এ, অৱনন এটা আগবঢ়াই, গছ পুলি ৰুই আমি অধিক মানে উপাৰ্জন কৰিব পাৰোঁ আৰু। মই ভাবোঁ, এতিয়া আপুনি কওকচোন বাৰু অলপ।
হয়, ঠিক আছে। আপুনি মানে উদ্ভিদ বা আমাৰ যোনটো আপুনি ক'লে ঘৰুৱা আমি যোনটো সজা-পৰাত আমি যোনটো ব্যৱহাৰ কৰোঁ, যেনেক কৈ আপুনি ক'লে, এল'ভেৰা বা যিকোনো এ কটাছ জাতীয়, যোনটো হয়, হয়, কেবটা জাতীয় আপুনি যোনবিলাক উদ্ভিদৰ কথা ক'লে। ত' তাৰ উপৰিও যেনেকৈ আমি মানে আমাৰ আগৰ পৰাই মানে, যেনেকৈ অসমত অ, আদিম যুগৰ পৰাই আমাক থকা বা আমাৰ গছ-গছনিৰ পৰা আমি যেনেকৈ আমাৰ ঘৰ বনোৱা হয় বা আমি ঘৰত ব্যৱহাৰ কৰা বস্তু যেনেকৈ টেবুল বা চেয়াৰ বা মূৰা, এইবিলাক হয়, আপুনিও মূৰা মূৰাটো চিনি পায়, মূৰা আমি বঢ়ো, হয়, হয়, এইটোটো আমি বাঁহত পৰা বনাওঁ, নহ'লে আমি কিবা পৰা বনাওঁ, কি কয় এইটো এটা গাৰলা বুলি কয়, হয়, হয়, হয়, গাৰ্লা বনোৱা যায়, এইবিলাক মানে গছ-গছনি বহুত ব্যৱহাৰ কৰোঁ, আমি যেনেকৈ আমাৰ গছ-গছনি ক'ব গ'লেটো আমাৰ মূল ব্যৱহাৰ কৰাটো হৈছে আমি বাঁহৰ গছ, ত', বাঁহৰ গছত হয়, আমি ঘৰ বনোৱা যায়, বিভিন্ন ক্ষেত্ৰত আমি বাঁহৰ গছ বনাওঁ। আঁ, বাঁহৰ গছ, বাঁহৰ বাঁহৰ গছ আমি ব্যৱহাৰ কৰোঁ।
হয়, হয়, আৰু মই যদি আপোনাক চাৰিটা যদি শব্দ কওঁ মানে ধৰি লওক, আপুনি ধাৰা আৰু আৰু আপোনাৰ এই খা তুলিটো যে তুলি, গাৰুত যে দিয়ে, হয়, ইয়াৰে বিষয়ে অলপ হয় হয়।
তুলি মানে গাৰত দিয়টো, যোনটো আমি যোনটো কটন যে ইউজ কৰো, ঊল, হয়। সেইবিলাকেই ইউজ কৰো ব্যৱহাৰ কৰা হয় আৰু আপোনাৰ যোনটো ক'লে আপুনি ধাৰা, ধাৰ তো আমি বিচনাত পাতি আমি শোওঁ তাতে, ত', এইবিলাক কাপোৰতো আপোনাৰ বাঁহৰ পৰাই বনোৱা যায়, বাঁহৰ গছৰ পৰাই আৰু যেনেকৈ আমাৰ বাহৰ গছৰ পৰা আমি আমি দুলি বনাও, আপুনি গম পাইছে? দুলি, ধান থোৱা দুলি, হয়।
দুলি হয়।
হয়, হয়, এইবিলাক আমি বনোৱা যায়। হয়, হয়। হয়, মাছবোৰ মাছ মৰা সামগ্ৰী হ বিলাক যেনেকৈ আহ আমাৰ আঁ, জাকৈ হয় জাকৈ? আৰু মাছ লোৱা যোনটো অ কি কয় এইটো মাছ লোৱাটো? মাছ লো মাছ
সেইটোৰ নামটো মোৰ অঁ মও পাহৰিছো কিন্তু মই বুজিছো বাৰু হয় হয়।
হয় হয়, ময়ো পাহৰি গৈছো ইয়াৰ নামটো। এইবিলাক মানে আকৌ যেনেকু, কৰি আমি আ মাছ ধৰোঁতে ব্যৱহাৰ কৰোঁ যেনেকৈ, আমি যোনটো জাল? যোনটো জাল যে ব্যৱহাৰ কৰো? জালতো আমি অঁ জালটো আমি বাঁহৰ গছে লগাওঁ। বাঁহৰ গছৰ কিবা কাটি কামি, কাটি কিনি আমি এইবিলাকে লগাও। ত' এইবিলাকে আৰু যেনে, আমি ঘৰত আমি আগৰ দিনতোতো প্ৰায় ভাগতো আমাৰ। আহ বৰ্তমানো দেখা পোৱা যায়, গাঁওৰ অঞ্চলত। যেনেকৈ, বাঁহ গছৰ পৰাই ঘৰটো বনোৱা যায় বেছিভাগ। এতিয়া বাঁহ, আমাৰ মানে আমাৰ সমাজত বাঁহটো বহুত ডাঙৰ মানে আঁ, আমাৰ গছ হয় মানে আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট নাতানা, ক'ব গ'লে হয় যেনেকৈ, আঁ, আমি বাহ বাহ গছটোতো আমি বাছ বাঁহৰ যোনটো আমাৰ যিটো, সৰু বাঁহ গছ। চব্জি বনাই খাওঁ আমি বাঁহ গাচটো। হয় যেনে, অঁ এইটো বাম্বু চুট বুলি কয় যোনটো ইংৰাজীত। ত' এনেকাই মানে বহুত আ সোৱাদ হয় এইটো। আৰু এনেকাই বিভিন্ন ধৰণৰ, আমি গছ গছনি ব্যৱহাৰ কৰোঁ ঘৰ বনাওঁতে যেনেকৈ খাল, চিগুণ বা আপোনাৰ তিতা চপা আৰু
হয়।
বহুত আছে এনেকৈ হয় হয় হয়। তো আমি অঁ আমাৰি গছো ব্যৱহাৰ কৰোঁ। যেনেকৈ খাল চেগুণ। প্ৰায় আমাৰ আমি ঘৰত ব্যৱহাৰ কৰা আমাৰ টক্তা বা বাটাম বা আমাৰ পালেং বনোৱা বা আমাৰ বিচনা বনোৱা যিকোনো ফাৰ্ণিচাৰৰ বস তো চেয়াৰ টেবুল। আমি প্ৰায় আমি আ বেছিভাগতো আমি চিগুণ নহ'লে শাল গছৰ পৰাই বনাওঁ। আৰু তাৰ উপৰিও যেনেকৈ শিমুলু গছ শিমুলু গছটো অলপ পাতলা হয় বাৰু। চিমলু গছো ব্যৱহাৰ কৰোঁ বহুত।
হয়।
থৈ অ, এইবিলাক কাৰণে আমাৰ সেইটোৱে আৰু অ আমাৰ জীৱনত মানে বহুত প্ৰভাৱ পেলায়। গছ গছনিবিলাক যেনেকৈ আমাৰ তাপমানটো বৃদ্ধি হোৱা টো আমাক কমাই দিয়ে। গছ গছনি বেছি থকা জেগাটো আপুনি গ'লে আপোনাৰ ঠাণ্ডা অনুভৱ কৰিব, এইটো জেগাত। হয় হয়। ত' সেইবিলাক গছ গছনি আমাৰ কাৰণে বহুত আ মানে ইম্পৰ্টেণ্ট হয় আৰু আমাৰ সমাজত জীৱনত। ত' সেইটোৱে। হয় হয়, হয়। গুৰুত্বপূৰ্ণ দ আজিকালি দেখা পোৱা গৈছে আমাৰ কিবা পাক্কাৰ বা চিমেণ্ট ব বালি তাৰ আমি কিবাকিবি এইবিলাক বস্তু বনোৱাও যায় তথাপিও মানে এতিয়ালৈকে আমাৰ গছ গছনি পুৰা বনোৱা যোনটো আমাৰ সামগ্ৰীবোৰ এইবিলাক এতিয়ালৈকে আমাৰ জীৱনত জাগাটো লৈ আছে মানে। কব পাৰি আৰু এনেকা হয়, ত' ডাঙৰীয়া আমাৰ সময়টো হৈ গৈছে হয়, হয়, হয়, ঠিক আছে আমাৰ সময়টো হৈ গৈছে ত'
ধন্যবাদ বাৰু।